হেল্ল'।
অ শুনিছা হেল্ল'
অ হয় কওক।
অ কি কৰিছা
মই এ আছো আৰু এনেই
আচ্ছা
হম
মই এনে আছো
অ
অ পিছে আজি কি বিষয়ক লৈ আলোচনা কৰিবা কোৱাচোন?
আজি মই ভাবিছিলো আজি। আমাৰ মৰাণ সকলৰ বিষয়ে আপোনাৰ পৰা কিবা অকমান জানিব পাৰিম নেকি বুলি।
আচ্ছা তুমি বাৰু সৰুতে সৰুতে মানে নহয় আৰু এইটো মোৱামৰি মোৱামৰীয়া বিদ্ৰোহৰ কথা শুনিছিলো নে
অ শুনিছিলো কিন্তু মই ইমান ভালকে নাজানো মানে
অ তাৰ বিষয়ে কি অলপ জানিব বিচাৰিবা নেকি?
আহ আহ
মানে আ মোৱামৰীয়া মানে আমাৰ ম যেতিয়া বিদ্ৰোহ হৈছিলে।
উম
স্বতঃস্ফতভাৱে জড়িত আছিল সেইটো কথা জানা।
উম ইমান ভালকে নাজানো কওকচোন।
অ যেতিয়া মানে আহোমসকলৰ যেতিয়া মানে ৰজা আছিল আহ ৰজাই যেতিয়া অধিক মানে কি কয় কৰ কাতৰ লগাইছে। কেলে আমাৰ সাধাৰণ প্ৰজাসকলক। মাটি কৰ ধৰা এইবোৰ বিভিন্ন ধৰণে। কৰ কাতল কৰিছিল আৰু আমাৰ মৰাণ মতক সিহঁতসকলক। যেতিয়া অপমানিত কৰিছিল তেতিয়া মানে সেই। মানে তেতিয়া মৰামৰীয়া বিদ্ৰুহ হৈছিল আচলতে মেইন কাৰণ সেই। এইটো আৰু মৰা মৰীয়া বিদূহৰ কাৰণ। ইমানটোলৈকে চাগে বুজি পালা।
পালো পালো।
অ।
মানে কিতাপত পঢ়িবলৈ পাই। নহ মই কিতাপত পঢ়িবলৈ পাইছিলো কিন্তু এতিয়া পাহৰি গলো ন। কিন্তু এতিয়া মানে জানিবলৈ মন যায় আৰু তেতিয়া আকৌ সৰুতে মুখস্ত। তইে কৰিছিলোঁ এতিয়া আকৌ কিছুমান কথা এই ধৰা এনেকৈ। কাৰোবাৰ লগত আলোচনা কৰিলে কথাটো মানে বুজি পোৱা যায়। যাই আৰু মনত থাকি যায় আৰু।
হয় হয়।
উম।
আচলতে আমাৰ যিসকল মায়াম। মায়ামৰী য়া আছিল ন মানে যোদ্ধাসকল আছিল। তেখেতলোক আছিল মানে মায়ামাৰা সত্ৰৰ ভক্ত। মৰাণসকল আৰু আহোম ৰজাসকলৰ মাজত ওঠৰ শতিকাতে হোৱা। সংঘাত মানে।
অ।
অ মানে মই কাৰণতটো কৈছো হা মোৱামৰীয়া আকৌ আৰু এবাৰ বুজাই দিছো। আৰু।
অ।
ওঠৰ শতিকাতে মানে সংঘটিত হৈছিল হা এইটো মোৱামৰীয়া সকলৰ যুদ্ধ। মানে বিদ্ৰোহ একেই কথা আৰু। যেতিয়া মানে ৰজাঘৰীয়া বিৰুদ্ধে গণজাগৰণ সৃষ্টি কৰি। হৈছিল আৰু দুবাৰ। কৈ আহোম ৰজাই ৰাজধানী অধিকাৰ হেৰুৱাইছিল হা। পাছলৈ ৰাজধানী পুনৰ অধিকাৰ। ক'তে বহু প্ৰজাৰ মৃত্যু ঘটিছিলে।
অ তাৰপিছত।
এতিয়া আহোম ৰজাই সমগ্ৰ ৰাজ্যৰ ঘূৰাই পোৱা নাছিল তেতিয়া উত্তৰ পূবৰ। বেংমৰা নামৰ অঞ্চল প্ৰায় স্বাধীন হৈ পৰে।
অ বেংমৰা মানে আমাৰ এইটো।
এইখিনিতে ক'ব বিচাৰো তোমাক বেং মৰা মানে তুমি গম পাইছানে কোনখন ডিষ্ট্ৰিক্টৰ ক। কথা কোৱা হৈছে মানে।
অ সেইটোয়ে সেইটোয়ে বেং মৰা মানে আমাৰ তিনিচুকীয়া নহয় জানো।
আমাৰ তিনিচুকীয়া জিলাৰ কথা কোৱা হৈছে আৰু। অ তেতিয়া মানে বি। বিদ্ৰোহৰ পাছত যেতিয়া বিদ্ৰোহ হৈছিল তেতিয়া আহোম ৰাজ্য প্ৰায় মানে দুৰ্বল হৈ গৈছিল। ৰাজ্যৰ প্ৰায় আধা পজা নাইকিয়া হৈ যায় মানে। আৰু অৰ্থনৈতি বিধ্বস্ত হৈ পৰিছিল আৰু দুৰ্বল। আহোম সৈনয়সকল দুৰ্বল হৈ গৈছিল।
অ।
চলে মানে। যেতিয়া নোৱাৰিলে তেতিয়া মানে পাছলৈ ব্ৰিটিছসকলে অসমত উপনিৱেশ স্থাপন কৰে। সেইটো চাগে তুমি গম পাইছাই আৰু।
অ হয়।
অ। আমাৰ যেতিয়া পথ। প্ৰথম বিদ্ৰোহ হৈছিল আৰু অ কিতাপত লিখা মতে কৈছো হা। ত ইমান। তেতিয়াতো জন্ম নাছিলো ন মইতো এতিয়া কিতাপৰ মতে ক'ব লাগিব হয় নাই।
সেইটো হয়।
অ অ প্ৰথম মানে সোতৰশ। সোতৰশ ঊনসত্তৰ চনৰ পোন্ধৰ। ছেপ্তেম্বৰত মায়া মায়ামৰা সত্ৰৰ এজন প্ৰধান শিষ্য। ৰাঘৱ নেওঁগ। প্ৰয়োজনীয় সংখ্যাক হাতী যোগান নিদিয়াৰ বাবে আহোম বিষয়ববিয়াই শা। প্ৰদান কৰিছিলে ৰা হয়। তেতিয়া। ৰাস নেওঁগে তিনিজন আহোম ৰাজকুমাৰক লক্ষীসিংহই। এজন ভাতৃ মো মোহনালামালা আৰু দুজন ভতিজাক। হা সিংহাসনৰ প্ৰলোভন দেখুৱাই। তেওঁলোকে তেতিয়া সহায়ত ৰাঘৱ নেওঁগ নাহৰ। নাহৰ খুৰা শইকীয়া আৰু তেওঁৰ দুই পত্নী ৰাধা আৰু ৰুক্মণীৰ নেতৃত্বত মৰাণসকলে। বুঢ়ী দিহিঙৰ উত্তৰ পাৰৰ অঞ্চল নিজৰ হাতলৈ আনিছিল।
কথাটো তুমি বুজি পালানে।
বুঢ়ী দিহিংখন কি ক'লা।
মানে বুঢ়ীদিহিং ৰ উত্তৰ অঞ্চলটো নিজৰ হাতলৈ আনিছিল। মানে মায়া মৰা সকলে আনিছিলে মায়া মৰা মানে তুমি ধৰা। মৰাণ আৰু এইবিলাক আৰু বুজি পাইছা। উম। তেতিয়া একৈশ নৱেম্বৰত বিদ্ৰোহীসকলে আহোম ৰাজধানী অধিকাৰ কৰি নাহৰ খোৰাৰ ৰাম। ৰামনন্দৰ সিংহাসনত বহুৱাইছিলে। বুজি পাইছা তেতিয়া আহোম ৰজাৰ লক্ষ্মীসিংহক বন্দী কৰা হৈছে। তেতিয়া সকলো উচ্চ বিষয়ববিয়াক বধ। কৰি তিনিজন সাধাৰণ মৰাণ লোকক। প্ৰধান গোঁসাঁই পথ তিনিটা দিয়া হয়। বুজি পাইছা উম। ৰাস নেওঁগে নিজে বৰবৰুৱা পদ লয় আৰু ৰাজ্য চলাত।
ৰাস ৰাস নেওঁগ কোন বুলি ক'লা।
মানে ৰাস নেওঁক মানে এই আমাৰ এই ৰাঘৱ মৰাণ।
অ অ।
ৰাঘৱ মৰান নামটো শুনিছো অ।
অ ৰাজ্যত চলোৱা অনভিজ্ঞ বিদ্ৰোহীসকলে পূৰ্বৰ নেতাৰ। পথে মানে তেতিয়া অনুসৰণ। কৰিবলৈ লয় মানে আহোমসকলে যেনেকে ৰাজ্য চলাইছিলে তেনেকে। মানে ৰাজ্য চলাইছিলে আকৌ যেতিয়া মানে সিংহাসনত। বহিছিলে আমাৰ মৰাণ সকলে তেতিয়া। উম। তেতিয়া এনে কৰ্ম কণ্ড অসন্তুষ্ট। এছাম বিদ্ৰোহীয়ে গোবিন্দ। গাওঁবুঢ়া নেতৃত্বত আৰু মণিপুৰৰ আহোম ৰমনী। ক কুৰংগনায়নী। সহায়ত সোতৰশ সোত্তৰ চনৰ এঘাৰ এপ্ৰিলত ৰাঘৱক হত্যা কৰি ৰাজ। ধানী উদ্ধাৰ কৰে ইয়াৰ পাছত আহ ৰাম। ৰামনন্দ নাহৰ খুৰা আধা ৰুক্মিণী মায়ামাহ। সত্ৰত সেই অষ্ট অ। ভোজ দেৱ আৰু তেওঁৰ পুত্ৰ সপ্তভোজ আদি সকলোকে হত্যা কৰা হয়।
হয়।
তুমি এইটো কথা গম নোপোৱা চাগে ন মানে ৰাঘৱ মৰাণক তেতিয়া। হত্যা কৰিছিলে।
আহ কোনে হত্যা কৰিলে?
উুৰং আহোম আহোমৰ এগৰাকী মানে মণিপুৰৰ। অ যি এই ৰজাৰ। মদিমপুৰৰ এজন ৰজাৰ হেৰি আছিলে আহ জীয়ৰী আছিল তেওঁ মানে আহোম। আহোমলৈ বিয়া হৈছিল আহোম ৰজাৰ এজনলৈ।
অ অ।
তেতিয়া মানে সেই গৰাকী মানুহে মানে সেই গৰাকী। মহিলাই মানে হত্যা কৰিছিল ৰাঘৱ মৰাণ।
অহ।
অহ কুৰংগ নয়নী বুলি কয় তেখেত অহ। তেতিয়া মানে সেইটো সময়ত যেতিয়া অহ। হত্যা কৰিছিলে সেইটো সময়ত বিহু চলি আছিলে বুজিছানে। তেতিয়া মানে হুঁচৰি হুঁচৰি গাব আহিছে। ছিলে তেতিয়া মানে আহোম ৰাজপ্ৰসাদত আহোম নহয় হা। একচুৱেলি মানে ৰাজপ্ৰসাদত বুলি ক'ব লাগিব তেতিয়াতো আহোমৰ। অ ৰাজত্ব নাছিল তেতিয়া মৰামৰীয়াসকলৰ আছিল ন।
অ।
তেতিয়া মানে সেই কুৰংগ নৰয়নী কুৰংগ নয়ন। আহিছিল হুঁচৰি সেই মানে। সেই হুঁচৰি গোৱাৰ সুযোগ বুজি মানে ৰাঘৱ মৰাণক হত্যা কৰিছিলে।
অ আচ্ছা তাৰ পাছত।
তেতিয়া মানে আকৌ ৰাজধানী পুনৰ উদ্ধাৰ কৰে। পাছত ছাগণ মুৰি থকা বাকী বি। দোহীসকলে গোবিন্দ গাঁওবুঢ়া নেতৃত্বত পুনৰ অজাক ওফৰাবলৈ চেষ্টা চলায়।
অঁ।
অ।
সেইটো কথা।
তেতিয়া জনজাগৰণ চিন থকা এই বিদ্ৰোহত ব্যৱহাৰ হোৱা প্ৰধান অস্ত্ৰ আছিল বাঁহৰ লাঠি বুজিছা।
অ।
অ তেওঁলোকৰ শ্লোগান কি আছিল জানানে?
শ্লোগান কি আছিল বাৰু।
হয় প্ৰজা ঐ জৰৈ ৰোৱা চেকনি ঐ চপাই ধৰা। এই বিদ্ৰোহক সেইকাৰণে কি বুলি কোৱা হয় জানা? চেকনি কোবোৱা ৰণ বুলি কোৱা হয়।
অ।
অ আচলতে কাৰণ মানে লাঠি বাঁহৰ অনলি বাঁহৰ লাঠি। তে। তেওঁলোকে কৈছিল ন।
অ অ সেইটো ক।
বৰপাত বৰপাত্ৰ গোঁসাঁই আৰু ঢেকীয়াল ফুকনৰ মৃত্যু হয় তেতিয়া সেইখন ৰনত। আৰু বৰগোহাঁই কোনোমতে হাৰে বিদ্ৰোহী সকলে ৰংপুৰ ফালে অঘসৰ হওঁতেই থাক। কউৰাত বৰ গোহাঁই নতুন বৰ পাত্ৰ গোহাঁই আৰু। বৰগোহাঁঞই মণিপুৰ জীয়ৰী মণিপুৰী ৰজাৰ কিছুসৈন্যই তেওঁলোকক বাধা দিয়ে।
অ।
অ তেতিয়া মানে বিদ্ৰোহীসকল পৰাস্ত হয় আৰু গোবিন্দ গামবুঢ়াকো ধৰি মৃত। মৃত্যুৰৰ্দড বিহা হয় বুজি পালা উ। তেতিয়া মানে কিছুসখ্য্ক বিদ্ৰোহীয়ে লেফেৰা। পৰমানান্দ আদিৰ নেতৃত্বত অৰণ্য লুোকাই গেৰিলাই আক্ৰমণ চলায়। বুজিছােৰিলা মান কি বুজিাইছা লুকাই লুকাই। যে মাৰে যে অ। আৰু ন ফুকন আৰু ডেকা ফুকনৰ বাহিনী তেওঁলোকৰ হাতত পৰাস্ত হলেও পাছৰ বট। পাত্ৰ গোহাঁই সৈন্যক তেওঁলোকে নিচ্চিহ্ন কৰে মানে একেবাৰে শেষ। কৰি পেলাই আৰু। বৰগোহাঁই গাঁওবোৰৰ ধ্বংস কৰিবলৈ আৰম্ভ কৰে। আৰু বাকী থকা নেতা বিদ্ৰোহীক হত্যা কৰে অৱশিষ্ট লোকসকলে পলাই বেলেগ বেলেগ ঠাইত। থাকিবলৈ লয় তেতিয়া।
অ।
অহ শেষত নোমল নামৰ অন্তিম নেতাজনক ধৰি। ঊলত দিয়া হয় শোল মানে কি বুজি পাইছানে। হল মানে আৰু এখন জেল আৰু।
হ গেল।
এইয়াতে প্ৰথম। বিদু অন্ত পৰে মানে।
অ ঠিক আছে দিয়া ভাল লাগিলে শুনে।
অ মই তোমাক প্ৰথম বিদ্ৰোহৰ কথাহে ক'লো। বহুত বিদ্ৰোহ আছে এবাৰে বিদ্ৰোহ হোৱা নাছিল। বুজিছা।
বেলেগ এদিন ক'বা।
অ।
একেদিনাখে ইমান শুনিলে অ ঠিক আছে দিয়া।